হেল্ল'
অ।
শুনি আছা?
উম শুনিছোঁ শুনিছোঁ। হেল্ল'
অ কোৱা?
অ কি কৰি আছা?
এনেই আছোঁ। তুমি?
ময়ো এনেই আছোঁ। ভাত পানী খালা?
অহ নাই। তুমি খালা?
অ খালোঁ বাৰু।
অ অ অ ঠিক আছে। না আছো আছো। তুমি ভালে আছ-
ভাত খোৱা না, আছোঁ আছোঁ বাকী ভাত খোৱাই কিমান দেই ভাত খোৱা নাই ইমান দেৰি হ'ল।
অ খাম ৰবা মানে কিবা কিবি কৰিয়ে আছিলো সময়টো মিলা নাছিলে এতিয়া খাওঁ ৰবা আৰু লাহেকৈ।
আচ্ছা আচ্ছা তুমি এনে পুৱা কেইটাত উঠা?
ৰাতিপুৱা সেনেকুৱা টাইম নাথাকে যেতিয়া বা ধৰিলোৱা ৰাতি যদি জলদী শুই যাওঁ তেতিয়া জলদী সাৰ পাওঁ আৰু ৰা টিকদম এতিয়া চোৱা ভেকেচন যিহেতু চলিয়ে আছে ৰাতি ম'বাইলটো দেৰিলৈকে চোৱা যায় সেইটো কাৰণে ৰাতিপুৱা দেৰিকে শাৰ পাওঁ।
অ আচ্ছা আচ্ছা। মানে মোৰ এজন মানে ভাইটি আছে হা সি মানে এইবাৰ মানে তোমাৰ মানে মেট্ৰিক দিব। অ হয়, সি মানে তোমাৰ মানে সি তোমাৰ চাগে ক্লাছ নাইনৰ এনডিঙত তোমাৰ হেৰী আমাৰ ৰৈ ৰৈ বিনালে খন যে ৰিলিজ হৈছিল জুবিন দাৰ, অহ তাত তাত তোমাৰ ৰৈ ৰৈ বিনালে যিটো ট্ৰেইলাৰ আছে, সি মানে মুভিখন মানে যদি সি ট্ৰেইলাৰটোত মানে এটা বস্তু জুবিনদাই কৈছিল অ সময় সময়ত মই আটাইতকৈ বেছি ভয় কৰো এইটো যে আছে যে ডাইলগটো জুবিন দাৰ অ সি মানে তেতিয়াৰ পৰা সেই জুবিন দাৰ সেই ডাইলগটোৰ পৰা সি সলনি হল নে কি হল নাজানো তেতিয়া পৰা নে, তেতিয়াৰ পৰা মানে সি ৰাতিপুৱা তোমাৰ ধৰা পাঁচটাত উঠে কিন্তু মই তাক চাইে আছো কিন্তু মই ৰাতি পাঁচটা ওছে তাৰপিছত আহি কিনে মানে নিজে চাজ তোমাৰ চাহ পানী বনাই গা ধুই খাই কিনে আকৌ পঢ়িব যায় মানে এইবাৰ মেট্ৰিক দিব যিহেতু ত' তাৰ চামাৰ ভেকেশচনটো চাগে বহুখিনি প্ৰডাক্টিভ
অ ভাল হৈছে এইবিলাক এনে কোৱা অ মানে ছচিয়েল মিডিয়াৰ পৰা এইটো ক'ব গ'লে চিনেমা ছ'চিয়েল মিডিয়াই বুলি ক'ব পাৰি এতিয়া বাৰু হলত দিছেকাৰণে বস্তুটো সেনেকুৱা কিন্তু মানে এনেকুৱা বস্তু বিলাকৰ পৰা যদি ভাল শিক্ষা ল'ব পাৰি বহুত ভাল কিন্তু বহুতে কি কৰে সেইবিলাক ফানি হিচাপত লৈ থৈ দিয়ে একো মানে প্ৰভাৱ নপলে নপৰে আৰু জীৱনত
অ ময়ো মানে তাক চাই কিনে এদিন উঠিলো হা
অ
এ সিদিনা উঠাৰ পিছত মোৰ গা বেয়া লাগিল কিবা বেয়া লাগিল তাৰে পিছদিনাৰ পৰা শুই থাকিলো আৰু
অ নাই তুমি টাইমটো মেইনটেইন কৰিব লাগিব তেতিয়াই তোমাৰ মানে ঠিক, মানে ঠিকেই সেই হ'ব কাৰণ তুমি ৰা ৰা ৰাতি জল্দি হ'ব লাগিব যোনদিনা তুমি ৰাতিপুৱা উঠিম বুলি ভাবা আৰু ৰাতিপুৱা উঠাৰ দিনা তুমি ভালকে মানে একদম এক্টিভ থাকিব লাগে মানুহটোক পুৰা উঠিছো সাৰ পাইছো আৰু বিচনাখনত থাকো সেনেকে মানে ঠিক নহয় আৰু
উমম তেনেকুৱা হ'লে বহুতখিনি প্ৰব্লেম হৈ যায় মানে আৰু চোৱা মানে আমাৰ চহৰ মানুহবোৰ আচলতে কেনেকুৱা চহৰ মানুহবোৰ এনেকুৱা যে এহ কিনো কাম আছে অকণমান দহটা অকণমান আৰু অলপ শুই লওঁ আৰু নটাত উঠিম দহটাত উঠিম চহৰ মানুহবিলাক তেনেকোৱা কিন্তু গাঁওৰ মানুহবিলাক তুমি চাবা সিহঁতে নঠিলে নহয় সিহঁতৰ গৰু ছাগলী আছে হাঁহ কুকুৰা আছে চ সিহঁতি নো উঠিলে নহবই সিহঁতে যদি যিমানে দেৰি কৰে গোহালিটো সিমানে লেতেৰা হৈ যাব ত তেনেকুৱা ধৰণৰ কথা হয়নে
অ সেইটো হয় বাৰু এইটো ভাল কথা কৈছা
অ সেইকাৰণে তেওঁলোকৰ ধৰা তোমাৰ স্বাস্থ্য পাতিও ভাল থাকে
অ আৰু আমাৰ এটা কথা ক'ব লাগিলে নেকি গুৱাহাটী মানে মই চহৰৰ কথা কওঁ হা আজি চহৰখনত মানে তোমাৰ মানুহ বিলাক এলেহুৱা হৈছে এক নম্বৰতে এলেহুৱা কিয় হৈছে তোমাৰ ইহঁতে মানে চব বস্তু আজিকালি অনলাইন যোগে চব বস্তু তুমি আনিব পাৰা তোমাক চবজি এটা লাগে কিবা লাগে তুমি অনলাইনৰ পৰা লৈ আহিব পাৰা এইবিলাক বস্তুদি তোমাৰ সিহঁতে ঘৰত থাকি পেলাই বস্তু বিলাক আনিব পাৰে ত ওলাই নাযায় সেনেকে মানে কেনেকুৱা এলেহুৱা টাইপ হৈ গৈছে বস্তু লাগিলে অৰ্ডাৰ দি দিয়ে মোবাইলত অৰ্ডাৰ দি পেলায় বস্তু আনি থৈ দিয়ে আৰু কিন্তু সেইবিলাক বস্তু তাত দিয়ে, লাষ্টত কিন্তু জিমত গৈ পেলাই সিহঁতে খোজকাঢ়ি থাকে', বস্তু বুজি পাইছা নে, সিহঁতে কেনেকে বস্তু, পইচা বিলাক নষ্ট কৰি আছে',
অ', - অ', তোমাৰ একদম ঠিক কথা কৈছা, পইচা লগতে চোৱা, লগতে চোৱা', লগতে তুমি যেতিয়া বজাৰ যাবা তুমি যেতিয়া অকণো যেতিয়া দাম দৰ মানে কমাবা', মানে যিটো তোমাৰ যিটো তোমাৰ দাম খেলা বুলি যিটো কয়
উম উম উম
অলপ যেতিয়া দাম দৰ কমাবা ধৰা পঞ্চাশ টকাৰ বস্তু ত্ৰিশ টকা আনিলা মানুহৰ লগত অলপমান হেৰি হ'ব দিয়ক হ'ব দিয়ক দিয়ক তেতিয়া তোমাৰ আত্মবিশ্বাসো বৃদ্ধি পায় বহুখিনিৰ ক্ষেত্ৰত
অ', আৰু মানুহৰ লগত তোমাৰ কথা বতৰাটো মানে কথা বতৰা অভ্যয়াস গঢ়ি উঠে এনেকে', - তুমি মোবাইলত তুমি কি বস্তুটো অৰ্ডাৰ দিলা আৰু ডেলিভাৰী চাৰ্জও বেছিকে ল'ব', আৰু তোমাৰ নিজে পচন্দ কৰিও আনিব নোৱাৰে বস্তুটো', তাত দেখিবা আৰু তাততো দেখাৰ নিচিনাই চছেম তটো বস্তু নাই কেতিয়াবা', তোমাৰ কিবা বস্তু অৰ্ডাৰ দিলা তুমি এটা ক'ব গ'লে তুমি দৈ এটাই অৰ্ডাৰ দিলা হা অনলাইনত', ত', সেই দৈ টো কেতিয়াব বেলেগ মানে তোমাৰ কোম্পানীতো আহিব যাব পাৰে তুমি যিটো কোম্পানী অৰ্ডাৰ দিছা সেইটো নাহিব পাৰে আউট অফ ষ্ট', ষ্টক দেখালে বেলেগে এটা দি দিব সিহঁতে, তাৰমানে এনেকে যদি তুমি নিজে বাহিৰত ওলাই যোৱা তোমাক', কথা পাতাৰ অভ্যাসটো হ'ব মানুহৰ লগত আৰু তোমাৰ স্বাস্থ্যৰ কাৰণে ভাল',
হয়', - হয়', ঠিক কথা কৈছা আৰু',
অহ', গাঁওৰ বিলাকত তোমাৰ কি হয় সিহঁতে নিজৰ ঘৰতে খেতি বাতি মানে এইবিলাক কৰিব, কৰি', পেলাই, ঘৰৰ ফ্ৰেছ বস্তু খাব লগতে নে্স সেইখি', -খিনি', মানে এক্সেছ কৰাৰ নিচিনা হয় ', আৰু ঘৰৰ ফ্ৰেছ ফ্ৰেছ বস্তু হাপায় খাই স্বাস্থ্যতটোে মানে বহুত ভালে থাকে জিম চিম নগলে হয়', পইচাও বাচি যায় এনেকে',
হয়', ঠিক কথা কৈছা আৰু কেতিয়াবা কি হয় জানা? মানে তোমাৰ অনলাইন খিনিয়ে তোমাৰ কেনেকুৱা ধৰণৰ হেল্প কৰিছে তোমাৰ', আহ', ধৰা আজিকালি তুমিতো চাগে দেখিছা বহুত ল'ৰা ছোৱালী এনেকুৱা আছে', যিসকলে নেকি বহুত খিনি পঢ়িও মানে একো চাকৰি বাকৰি পোৱা নাই? এনে ঘৰত পঢ়ি আছে আৰু দেখিছা চাগে? আজিকালি', আজিকালি তোমাৰ টিউচন কৰিব লৈকেও‌ ষ্টুডেণ্ট বিচাৰি নাপাওঁ',
অ', আজিকালি কি কৰে মানে তোমাৰ? টিউচনৰ কাৰণে মাক বাপেকে মানে ভাবে কি যে অনলাইন মোবাইলটোৰ লগতে শিকিব পাৰিব', কিন্তু মোবাইলটো যিমানে হাতত দি আছে বাচ্ছা বিলাকৰ সিমানে বেয়াৰ ফালে পঠাই দি আছে', চব বাচ্ছা এক', একে নহয়, ইয়াত যদি তোমাৰ চেভেন্টি পাৰ্চেন্ট ভাল থাকে থাৰ্টি পাৰ্চেন্ট বেয়া থাকিবেই', মোবাইলত শিকিব বেয়াটোৱে চাব সিহঁতে', ত' তাতকৈ যদি তো', অনলাইন মানে ক্লাছ ক', -কৰাত যদি অফলাইন টিউচন দি দিয়ে কিমান সুবিধা হয়', সেই দুই ঘন্টা মোবাইলটো পৰি দূৰত থকা হয় আৰু ভাল কিবা এটা শিকিব পাৰে',
হয়', - হয়, ' ঠিক কথা কৈছা আৰু আচলতে অনলাইন মানে তুমি যিবোৰ প্লেটফৰ্মৰ কথা কৈছা? যিবোৰে আমাক মানে গ্ৰচেৰী গ্ৰচেৰী ডেলিভাৰী', কৰে, আহ', ধৰা তোমাৰ', ইনষ্টামাৰ্ট, ফ্লিপ, ব্লিংকিট, ফ্লিপকাৰ্ট মিনিট, এইকেইটা আহাৰ পৰা কি হৈছে', তোমাৰ নিবনুৱা সংখ্যটো অকনমান হ'লেও কমিছে সিহঁতে', তাত মানে তোমাৰ কোবা হয়েইটো ৰাইডাৰ ছেকশনত কোনোবা হয়টো পিকাৰ ছেকশনত', পিকাৰ ছেকশনত‌ তুমি চাবা ছোৱালী কেইটাও এটলিষ্ট মানে স্বাৱলম্বী হ'ব শিকিছে',
অ', সেইটো-সেইটো ফালৰ পৰা ভাল হৈছে কিন্তু তোমাৰ এইটো মানে সেনেকে চালে', নিবনুৱাসকলে মানে কিবা এটা বস্তু এটা পাইছে সিহঁতে হা কামৰ কাৰণে কিবা এটা', কা', -কাম এটা পালে', কিন্তু তোমাৰ বাকী ধনী মানুহ খিনি সেনেকে অৰ্ডাৰ দিব পাৰে বাকী তোমাৰ দুখীয়া মানুহখিনি জানোঁ সেনেকে ল'ব', পাৰে সিহঁতে ত, কিনিবই যাব লাগে, এ দুটা চাইডৰ পৰা', চাব গ'লে ভালও হৈছে বেয়াও হৈছে আৰু',
হয় ত, ' সেইটোৱে আচলতে- আচলতে বহুখিনি কথা', মানুহে জানি শুনিও কৰা নাই তুমি মই এনেকুৱা যে চাপজ ধৰা আমি পঢ়ি আছোঁ হা', চাপজ পঢ়ি থকাৰ সময়ত ইনষ্টাগ্ৰাম বা ফেচবুকৰ বা হোৱাটছপৰ এটা নটিফিকেশন আহিল', আমি সেই নথিফিকেচটো নটিফিকেশন টো আমি যেনিবা ইগনোৰ কৰিব লাগিব',
আৰু কিন্তু আমি ইগ্নৰ কৰি, ওপৰ সেই নটিফিকেচন চাব যাওঁ যদি হোৱাটছাপতো নটিফিকেশন আছে আমি হোৱাটছাপতো চাব গৈ পেলাই। আমি বেক কৰি পেলাই ইনষ্টাটো চাই থৈ আহোঁ',
অ', মানে একেলগে আমি একগুলিত দুই শিকাৰ কৰি থৈ আহিবৰ সুযোগ',
কিন্তু এইটো পা পাঁচ মিনিটৰকাৰণে নহয়ত পাঁচ মিনিট গৈপেলাই কেতিয়া আধা ঘণ্টা হয় আমি গমেই নাপাওঁ।
অ আধা ঘণ্টা এক ঘণ্টা তাৰপিছত দেৰ ঘণ্টা এনেকে তোমাৰ এইটো বাঢ়ি গৈ থাকিব।
যেতিয়া তুমি খুলিবা তোমাৰ টাইমত নযায় নাযায় নাযায় তোমাৰ এনেকুৱা লাগিব।
উম সেইটোৱেই,
এই তোমাৰ যেতিয়া আৰু মানে এইবিলাক। মোবাইলটো চাবা কিবা চাবা এই পটককে মানে টাইমটো গুচিয়ে যায় এনেকুৱা লাগে ৰ অকমান পিছত, টাইমটো যে তেনেকুৱা মানে ৰখাব পৰা নাযায় টাইমতটো।
উম হুম কিন্তু সময়ে চোৱা সময়টো ধৰি ৰাখিব পাৰে। সময়তো ধৰি ৰাখিব পৰা বস্তু হ'লেতো কথাই নাছিল কিন্তু আমি সময় আজি ধৰি ৰাখিব নোৱাৰো কাৰণে কিন্তু, মানুহবিলাকে সেইকাৰণে সময় বিলাকত অপচয় কৰি থকা বুলি ক'লেও ভুল নহ'ব চাগে।
উম উম সেইটো হয় বাৰু আৰু তোমাৰ এটা বস্তু কি ভাল যে আমাৰ ফালৰ পৰা আমাক মাহতে আগত। সৰু থাকোতে তোমাৰ মানে মবাইল দিয়া নাছিলে আমিতো সেই, নকিয়া মোবাইলৰ চাগে আমি নকিয়া মবাইল পাইছিলো বহুতে নকিয়া মবাইলে পাইছিলে মিডিল ক্লাছ মানুহখিনি। কথা ক'বই নালাগে আমি সৰু থাকোতে শিকি টাইমত সনেকুৱা মোবাইল বিলাক। আছিলে স্ক্ৰিন টাচ মোবাইল নাছিলে প্ৰায় ভাগৰ ঘৰত। ত এতিয়া বাচ্ছাবিলাকে জন্মৰ পিছতে মোবাইল পোৱা বুলি কলেও ভুল নহয়। যেতিয়া পৰা সিহঁতে খোৱা ষ্টাত দিব খোৱা ষ্টাত দিব সিদিনাখৰে হাতত মোবাইল উঠাই দিয়ে। খোৱা চামুচ খনে ধৰিব নোৱাৰে কিন্তু মবাইলটো ধুনীয়াকে ধৰিব পাৰিব সিহঁতে।
অ তুমি ঠিক কথা কৈছা মানে এইটো চোৱা মানে চোৱা আগতে আগতে মোক কেনেকে ভাত খুৱাইছিল মই কৌ, মানে মায়ে মানে ভাত কেইটামান কেইটামান লাৰু বনাব লাৰু বনাই কিনে ক'ব যে এইটো মই এইটো তই এইটো আৰু এইটো কোনোবা কোনোবা ফেমেলি মানুহবিলাক নাম দি থাকে আৰু লাৰু কেইটাৰ ভাতৰ লাৰু কেইটাক,
এইটো চবৰ লগত মোৰ লগতটো হৈ পাইছে আৰু ভালকে এনেকে খোৱাও হৈছিলে আমাৰ।
অ কিন্তু আজিকালি কি হৈছে জানানে আজিকালি। সেনেকে ভাত নাখাই আজিকালি তোমাৰ মোবাইল বেবী সক্তুৰুটোৰ যেতিয়া লগাই দিব।
অহ, একদম আৰু তোমাৰ ধৰি লোৱা দেই এইটো এইটো খাই লচোন আৰু এটা বেলেগ চাব দিম দে। সেনেকে সিহঁতে সে কৰে মানে ভিডিঅ' এটা চাব ভাত এটোপা খাব সেনেকুৱা। কিন্তু আমি আগতে কি মানুহৰ নাম লৈ লৈ আমি ভাত খাওঁ বা বাহিৰত কিবা এটা ওলাইছে সেইটো, খোৱাই পেলাই মোক খুৱাই দিব ভাতকেইটা সেনেকুৱা কিন্তু আজিকালি বাচ্ছা বিলাক কওঁ সেনেকে বুৰ্বক, বনাবা সিহঁতেক এইবিলাক একোৱে নাই চববোৰ নকলি বোলে।
অ সিহঁতে ইমানে জানেই সিহঁতে।
উম বহুত খিনি এ কি কবা আজিকালি বেয়া কৰি আছে লাষ্টত ভৱিষ্যতে সিহঁতে। পঢ়িব নোৱাৰিলে মাক বাপাকে ক'ব মোৰ ল'ৰাটে পঢ়িব নোৱাৰিলে কিন্তু লাষ্টৰ বাচ্ছাবিলাককে মাৰিব কিন্তু, সেই কাম খিনিতো মাক দেউতাকে হাতত উঠাই দিছে ন ফোন চোৱা সেইবিলাক ফেমিলি মেম্বাৰটো উঠাইছে। লাষ্টত পঢ়িব নোৱাৰিলে সিহঁতক গালি পাৰি মাৰি একো লাভ নাই নহয়।
ত সেইটোৱে মই ভাবো যে এইটো আমাৰ গৰম যিহেতু আমি বহুখিন ডাঙৰ হৈছো আমি। আমি নিজক ঠিক কৰাৰ লগতে আমি আমাৰ ওচৰ চুবুৰীয়া ভাইটি ভণ্টি বা নিজৰে ভাইটি ভণ্টিক। আমি ঠিক কৰা সময় আহি পৰিছো নহলে বা আহিবলগীয়া প্ৰজন্মই মানে, বহুখিনি বিপদৰ সন্মুখীন হবলগীয়া হব।
অ সেইটো হয় আৰু মই ভাবো কি যে চামাৰ ভিকেচন। এনেকে যিবিলাক আমি ভেকেচন বিলাক পাওঁ ন ত তেতিয়া মানে তোমাৰ। যিবিলাক আমাৰ আছে ন বাচ্ছ বিলাক সিহঁতক আমি শিকাব লাগে। বহুত কিবা কিবি তোমাৰ আজিকালি বাহ আমি যিবিলাকতে খেলিছিলো। কুত-কুত খেলি পাইছো আমি কাবাডী খেলি পাইছো কিমান কি খেলা খেলি পাইছো ত' সেইবিলাক খেল বিলাকৰ যদি বাচ্চা বিলাকক দেখাব লাগে।
হয় হয় হে এ এ এ ত' তেতিয়াহে মানে সিহঁতৰ গৰম বন্ধটো এটা প্ৰডাক্টটিভ গৰম বন্ধ হৈ পৰিব হয় না।
অ সেইটো হয়।
বাৰু আজিলে ৰাখিছো দে তোমাৰ পৰা কথা। কথা পাতি বহুখিনি ভাল লাগিল বহুখিনি কথা শিকিলোঁ ধন্যবাদ।
তোমাৰ লগত কথা পাতি ভাল লাগিল দেই বাই,
বাই।